হেল্ল'!
অ মোৰ মাতটো শুনা পাইছা নাই?
অ শুনিছো শুনিছো। মোৰ মাতো শুনিছা নে?
অঁ শুনি আছোঁ শুনি আছোঁ, কি কৰি আছা?
এয়া তোমাৰ এনেই ৰাস্তাৰ ফালে ওলাই আহিছিলো অকনমান খোজ কাঢ়িবলৈ।
অঁ অঁ অঁ বাকী ভাত পা অ মইও তোমাৰ সেই ৰাস্তাৰ ফালে ওলাই আহিছিলো অকমান, মানে তোমাৰ এই দৌৰিবলৈ আহিছিলোঁ মানে তাৰপৰা মানে এতিয়া ঘৰলৈ ঘৰলৈ গৈ আছোঁ আৰু এতিয়া, বাকী ভাত পানী খালা?
উম ভাত পানী খালো বাৰু দেই, তুমি খালানে?
অহ, এ নাই মই তোমাৰ আহিহে আছো মই খামহি আৰু ঘৰত গৈ।
অ অ তাকে হ'ব বাৰু।
বাকী খবৰ খাতিৰ ভালেই নহয় চাগে?
উম ভালে ভালে। তোমালোকৰ ভাল নহয়?
অ আমাৰো ভালেই ভালেই বাৰু দেই, তাকে সেই মই মানে তোমালৈ ফোন কৰিলোঁ কথা এটা আলোচনা কৰিবলগীয়া আছিলে নহয় গম পাইছা নাই?
অ কি কথা?
এ এতিয়া তোমাৰ মানে মানুহৰ মানুহবিলাকে এতিয়া পানী প্ৰদূষণটো বহুত কৰি আছ চে নহয় গম পাইছ নাই এতিয়া?
হয় হয়।
এতিয়া তোমাৰ সেই পানী প্ৰদূষণৰ ফলত মানুহৰ বহুত বেমাৰ - আজাৰো দেখা দিছে হয় নহয়?
দেখা দিছে হয়।
এতিয়া মানে সেই আমি আচলতে পানী প্ৰদূষণখিনি আমি কেনেকৈ ৰোধ কৰিম? বা কি কি কাৰণত আমাৰ পানী প্ৰদূষণখিনি হৈছে?
অ।
সেই তাৰ ওপৰত মানে অকমান তোমাৰ পৰা জানিবলৈ মন গৈছে আৰু তুমি ক'ব পাৰিবানে?
অ পাৰিম বাৰু দেই নোৱাৰাও নহয়।
অ তেনেহলে কোৱাচোন বাৰু অকমান?
হয় হয় এতিয়া মানে ধৰা পানী প্ৰদূষণৰ ক্ষেত্ৰত মানে মোৰ একেবাৰে সম্পূৰ্ণ জ্ঞান নাই যদিও কিছু কিছু কথা মই ক'ব পাৰিম বাৰু।
অ।
এতিয়া ধৰা আচলতে পানী প্ৰদূষনৰ মানে মেইন যিটো কাৰক সেইটোক আমি চাবলৈ যদি যাওঁ সেইবিলাক হৈছে আমাৰ যিবোৰ কল - কাৰখানা সেইবিলাক আচলতে আমি এক নম্বৰত লব লাগিব কাৰণ তুমি এটা কথা লই ক্ষ্য কৰিবা যেতিয়া এটা ডাঙৰ উহুম তোমাৰ কল - কাৰখানা নিৰ্মাণ কৰে তেতিয়া কি কৰে সেইবিলাক কিন্তু চাবাচোন নদীৰ কাষৰ জেগাতহে মানে সেইবোৰ নিৰ্মাণ কৰে। যাতে তোমাৰ আ কি হয়, সেই কল - কাৰখানাৰ পৰাতো তোমাৰ বিভিন্ন ধৰণৰ পেলনীয়া বস্তু ওলায়। বা লেতেৰা বস্তু ওলাই, সেইখিনি কি কৰে সেই কোম্পানীৰ যিসমূহ মানুহ সেই মানুহ সময় কি কৰে পাই এ বিভিন্ন ধৰণৰ পাইপ ফিটিং কৰি কি কৰে ডাইৰেক্টলি মানে তোমাৰ সেই নদীসমূহত পৰাকৈ বা এই জান- জুৰি, নৈ, বিল এইবিলাকত পৰাকৈ মানে ফিডিং কৰি থৈ দিয়ে।
হয়
মানে তেতিয়া কি হয় আচলতে উহু কল - কাৰখানাৰ পৰা ওলোৱা যিমানবোৰ তোমাৰ লেতেৰা বস্তু বা পেলনীয়া বস্তু সেইখিনি কি হয় তোমাৰ ডাইৰেক্ট গৈ নদীত পৰে যাৰ ফলত কি হয় আমা মাৰ নদীখন একদম বৰ লেতেৰা হৈ পৰে মানে আচলতে পানী প্ৰদূষ ষনৰ সেইটো এটা প্ৰধান কাৰক এতিয়া সেই কল - কাৰখানাবিলাকৰ কাৰণে যে নদীখন প্ৰদূষন কৰিছে সেইটো জানো তেওঁলো ভাল কাম কৰিছে সেইটো তেওঁলোকে নাই কৰা কেতিয়াও সেই টো ভাল কাম হবই নোৱাৰে কাৰণ আমি জানো যে পানীয়ে হৈছে আমাৰ প্ৰাণীৰ প্ৰাণ। উহুম সেই ক্ষেত্ৰত কি কৰে তেওঁলোকে পানীৰ মূল্যটো বুজি পাইও কি কৰে এনেকুৱা ধৰণৰ কিছুমান কাম কৰে এতিয়া আৰু কিছু কিছু ক্ষেত্ৰত আমি দেখা পাওঁ ধৰা আমাৰ মানুহ বিলাকে চাবাচোন বিভিন্ন ধৰণৰ আমি খাই খোৱা বস্তু কিনি পেলাই খাই মানে ধৰা প্লাষ্টিকৰ যিবিলাক ঠিকে দিন কৈথা থাকে বা ধৰা এতিয়া তুমি হোটেলৰ পৰা কিবা এটা তেওঁলোকে কিনি আনিলে তাৰপিছত সেইখিনি খাই পেলাই কি কৰে তাৰ যিবিলাক ডিচপজেল বা তোমাৰ প্লাষ্টিকৰ সামগ্ৰী সেইবিলাক কি কৰে তেওঁলোকে ডাষ্টবিনত নেপেলাই কি কৰে নদীবিলাকত পেলাই দিয়ে। মানে কি কৰে আল্টিমেটলি তোমাৰ সেই তেওঁলোকৰ সেই পানী প্ৰদূষণটোৱে কৰে। কাৰণ মানুহে এইটো কথা জানে যে আচলতে এই বস্তুবিলাক পেলাব লাগে ক'ত ডাত দিনত কিন্তু এই মানুহবিলাকক আমি শি ক্ষিত যদিও তেওঁলোকক আমি জ্ঞান শূন্য বুলি ক'ব লাগিব কাৰণ ইমান এ টা ভুল কাম তেওঁলোকে কেনেকে কৰিব পাৰে ভাবা? তেওঁলোকে খাব যদি পাৰিছে, এই দোকানৰ বস্তু এটা কিনি আনি যদি বহি খাব পাৰিছে তেনেহলে তেওঁলোক কে সেই দুখোজ আগকলে গৈ জানো সেই ডাষ্টবিনটোত এই বস্তুখিনি পেলাব নোৱাৰে এইটোতো তেওঁলোকে উহুম বহুত বেয়া কাম কৰিছে। আৰু কিছু ক্ষেত্ৰত হয় কিছুমান ক্ষেত্ৰত আমি দেখা পাও, আমাৰ ধৰা যিবিলাক মানে নৈ কাষৰীয়া অঞ্চল, নৈ কাষত যিবিলাক মানুহে বাস কৰে, তেওঁলোকে এটা বৰ বেয়া স্বভাৱ তেওঁলোকে নিজৰ ঘৰৰ পেলনীয়া সামগ্ৰীয়ে হওক বা উহুম বি বিভিন্ন ধৰণৰ এ বেয়া বেয়া বস্তু বা ধৰা এতিয়া কি হয় আমাৰ প্ৰধানকৈ আমাৰ যিসকলে মাদক দ্ৰৱ্য সেৱন কৰে তেওঁলোকে কি কৰে তাৰ যিবিলাক ধৰা বটল বা তাৰ যিবিলাক তোমাৰ প্লাষ্টিকৰে হওঁক তাৰ পিছত এ চিচাৰৰে বটল হওক বা তোমাৰ টিনৰে এইবিলাক বটল থাকে সেইবিলাক কি কৰে সেই নদীলৈ আচলতে পেলাই দিয়ে যাৰ ফলত কি হয় আমাৰ নদীবলাক অত্যাধিক পৰিমাণে প্ৰদূষিত হোৱা দেখা গৈছে, পানীবিলাক প্ৰদূষণ হোৱা দেখা গৈছে আৰু মানে ধৰা এই আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ডাঙৰ যিবিলাক ঠাই মানে গুৱাহাটী, ডিব্ৰুগড় এনেকুৱা ধৰণৰ ঠাই বিলাকৰ ক্ষেত্ৰত কি হৈছে, এই নদীবিলাক বেছিকৈ প্ৰদূষিত হৈছে।
উম
কাৰণ আমি জানো যে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ নিচিনা ঠাই বিলাকত আমাৰ অত্যাধিক পৰিমাণে বেয়া বেয়া মানে সামগ্ৰীবোৰ বেছি মানে পেলনীয়া জাবৰ জোঁথৰ তাত ওলোৱা দেখা যায় কাৰণ সে- ঠাই বিলাকত কি হয় জনসংখ্যাটো আমাৰ তুলনাত কিছু পৰিমানে বেছি, তেওঁলোকে কি ধৰা এতিয়া গুৱাহাটীখনতো আমি চাবই নোৱাৰোঁ চাৰিওফালে তোমাৰ সেই কল- কাৰখানা, কোম্পানী বিভিন্ন ধৰণৰ এইবিলাক কিবা কিবি বহুত নিৰ্মাণ কৰি থোৱা আছে। সেই ফলত চাবলৈ গলে কি হয় গুৱাহাটীৰ মহানগৰৰ যিসকল লোক। বা যিবিলাক কোম্পানীৰ মালিক তেওঁলোকে কি কৰে সেই ঠিক এক ধৰণেৰে তাৰ যিবিলাক কল কাৰ- খানাপাৰাত ফেক্টৰী আছে বা কোম্পানী আছে সেইবিলাকৰ পৰা কি কৰে ডাইৰেক্ট কি তোমাৰ আমাৰ যিখন ব্ৰহ্মপুত্ৰ নদী মানে পৃথিৱীৰ ভিতৰতে এখন জনজাত নদী। কি কৰে তোমাৰ সেই সকলোবোৰ পেলনীয়া জাবৰ জোথৰ পেলালে দিয়ে যাৰ ফলত কি হৈছে আমাৰ ব্ৰহ্মপুত- ত নদীখনো আগতকৈ তুলনামূলক ভাৱে মানে লেতেৰা হোৱা দেখা গৈছে। নদী যি পানীসমূহ সেইবিলাক আগৰ তুলনাত বহু বেছি পৰিমাণে প্ৰদূ- ষিত হোৱা দেখা গৈছে। সেই ক্ষেত্ৰত কিন্তু আমি ক'ব লাগিব যে পানী প্ৰদূৰষণৰ যি মানে এক ধৰা যি দোষী, সেই দোষীৰ ভিতৰত কিন্তু এক ওপৰত আমাৰ মানুহখিনি আচলতে পানী প্ৰদূষণতটো কৰিছে কোনে মানুহে কৰিছে। কাৰণ কোনো জীৱ জন্তুৱেটো হয় কোনো জীৱ জন্তুৱে তোমাৰ সেই নদ- খিনি লেতেৰা কৰিবলৈ নাযায় বা এতিয়া গৰু ছাগলী তোমাৰ সেই নদীত গৈ তোমাৰ শৌচ প্ৰস্ৰাৱ কৰিব বা জাবৰ জোথৰ খিনি পেলাব কেতিয়াও নে- পেলাই এইখিনি মানুহৰ মানে আছ- চলতে এটা বৰ ধৰা এই পানী প্ৰদূষণ ক্ষেত্ৰত যিখিনি ধৰা ক'বলগীয়া আছিলে
হয়।
হলেও মোৰ হিদয়ে যাতে দান মান বুলি মই কৈছো, এতিয়া এটা মোৰো কিছুমান থা জানিবলৈ, মই বিচাৰিছিলো মানে কিবা এটা শিকিম বুলি ভাবিছোঁ।
অ অ নিশ্চয় নিশ্চয়। এতিয়া ধৰি লোৱা আহি তুমি পানী প্ৰদূষণৰ বিষয়ে তুমি ইমানখিনি কথা ক'লাই হয় নহয়? তোমাৰ পৰা মই ধৰি লোৱা বহুত কথা বুজিব পাৰিলোঁ গম পাইছানে এতিয়া তোমাৰ এই পানী প্ৰদূষণটো যে হয় তুমি তাক কৈছা বাৰু কথাখিনি এতিয়া কি হয় পানী প্ৰদূষণৰ আচলতে মূল কাৰণটো হৈছো আমি মানুহ। গম পাইছা নাই এতিয়া তোমাক কি কৰিছে মানুহ বিলাকে জানে পানী প্ৰদূষণটো আমাৰ কাৰণে কিমান এটা মানে হানিকাৰক বস্তু হব পাৰে হয় নহয়? এতিয়া কি কৰে মানুহ বিলাকে তোমাৰ কি কয় সেই কথাবিলাক জানিও মানে নজনা নিচিনাকে কাম বিলাক কৰি থাকে গম পাইছা নাই। এতিয়া এতিয়াবা তোমাৰ আমাৰ মানে ভাৰতবৰ্ষখনত তোমাৰ যিমানখিনি বেমাৰ হৈছে গম পাইছা নাই। সেইতৱা বেছিভাগ বেমাৰী আচলতে সেই পানী প্ৰদূষণৰ জহতেই হৈছে গম পাইছা নাই। এতিয়া তোমাৰ কি হয় মানে তোমাৰ প্ৰথম কথা মানুহবিলাকে ধৰি লুৱা এতিয়া যে নদীৰ পাৰত যে খানা খাবলৈ যায় গম পাইছা নাই পিকনিক খাবলৈ যে যায় সেই তেতিয়া কি কৰে বহুত মানুহে তোমাৰ সেই পিকনিক খোৱা পাছত যিখিনি আবৰ্জনা থাকে বা যিখিনি প্লাষ্ট- ঠিক থাকে সেই প্লাষ্টিক খিনি কি কৰে তোমাৰ সেই নদীলৈ পেলাই দিয়ে। গম পাইছা নাই আৰু সেই তাৰ ফলত অ' তাৰ ফলত কি হয় নদী প্ৰদূষণ হয় নদীখিনি নদীৰ যিখিনি পানী সেই পানীখিনি প্ৰদূষণ হয় নহয় জানো আকৌ তোমাৰ সেই তুমি এটা কথা কৈছা বাৰু দেই সেই উ যিসমূহ উদ্যোগ বা কল কাৰখানা থাকে সেইসমূহৰ পৰা তোমাৰ যিখিনি লেতেৰা বস্তু বা আৱৰ্জনা ওলাই সেইখিনি তোমাৰ কি কৰে ডাইৰেক্ট তোমাৰ সেই নদীলে ফিটিং কৰি থৈ দিয়ে গম পাইছা নাই, যাৰ ফলত কি হৈছে তোমাৰ অ, মানে সেই তাত থকা যিখিনি পানী নদীৰ পানী খিনি তোমাৰ লেতেৰা হৈছে বা তোমাৰ অপৰিষ্কাৰ হৈছে ন
উম, হয়।
এতিয়া তোমাৰ সেই যেতিয়া পানীখিনি তোমাৰ দূষিত হ'ব তেনেহ'লে কি হ'ব তাত সেই পানী খিনিত তোমাৰ যিখিনি জীৱ জন্তুৱে বাস কৰে, মানে গম পাইছা নাই যিখিনি জীৱ সেই পানীখিনিত বাস কৰে সেই জীৱবিলাকৰ তোমাৰ প্ৰথমতে তোমাৰ বেমাৰ হব, হয় নহয় তোমাৰ বিভিন্ন ধৰণৰ ৰোগ হব তাৰ ফলত লাহে লাহেকৈ কি হ'ব সেই তাত থকা অ, প্ৰাণীবিলাকৰ মানে মৃত্যু হ'ব গম পাইছানে। গতিকে অ, সেইটোতো আমাৰ এটা বহুত বেয়া কথা ন কাৰণ চোৱা পৰিৱেশ ৰ সেই সেইবিলাক যিখিনি তোমাৰ জীৱ জন্তু আছে সেইবিলাকেও তোমাৰ পৰিৱেশৰ ভাৰসাম ৰক্ষাত বহুত মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকে গম পাইছা নাই কিন্তু যেতিয়া আমাৰ সেই জীৱ বিলাকৰ হত্যা হব বা মৰি যাব তেনেহলেতো আমাৰ বহুত এটা মানে অসুবিধা হ'ব ন পৰিৱেশৰ ক্ষেত্ৰত আকৌ আকৌ এতিয়া তুমি চাবা দেই এতিয়া মানুহ বিলাকে সেই মানুহ মানে পৰিৱেশৰ পৰিৱেশটো দূষিত কৰা বা তোমাৰ সেই পানী প্ৰদূ্ষণ কৰা মূল কাৰণ গম পাইছা নায় এতিয়া ময়ে তোমাৰ মানে আমাৰ গাঁৱতে তোমাৰ দেখিছো মানে আমাৰ গাঁৱত এখন নদী আছে সেই নদীখনত কি হয় কি কৰে গম পাইছানে তোমাৰ নদীখন মানে অলপ ডাঙৰেই বাৰু দেই নদীখন। এবাৰ সেই নদী কাষৰ মানে যি খিনি মানুহে বসবাস কৰে গম পাইছা নাই এই মই তোমাৰ বহুত মানুহ এনেকুৱা দেখিছো সেই মানুহ বিলাকে কি কৰে তোমাৰ সেই তাত যিবিলাক লেটিন থাকে গম পাইছে নে সেই লেটিন বা বাট ৰুমৰ যিখিনি পাইপ খিনি পোনপটীয়াকৈ মানে সেই নদী নদীৰ ফালে দি থয় নদীলৈ মানে এ সংযোগ কৰি ৰাখে গম পাইছা নাই। যাৰ ফলত তোমাৰ সেই লেট্ৰিন বা তোমাৰ বাথৰুমৰ পৰা যিখিনি বেয়া বস্তু ওলাই বিষ্ঠা ওলাই সেইখিনি কি কয় তোমাৰ ডাইৰেক্ট পোনপটীয়াকৈ নদীত পৰি যায় গম পাইছা নাই। তাৰ ফলত কি হ'ব তোমাৰ সেই নদীৰ যিখিনি পানী সেই পানীখিনিত তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ বেক্টেৰিয়া সোমাব, হয় নহয় তোমাৰ কীটানো সোমাব গম পাইছা নাই। তোমাৰ সেই তেতিয়া যেতিয়া তোমাৰ সেই বেক্টেৰিয়া বা লেতেৰা যিখিনি তোমাৰ বস্তু সেইবিলাক যেতিয়া পানী সতে মিলিব তেনেহলে আমাৰ অভিয়াচলি আমাৰ সেই পানীখিনিত দূষিত হ'বই ন।
হবই-হবই।
আৰু সেয়ে তোমাৰ যেতিয়া পানীখিনি তোমাৰ বিষাক্ত হৈ যাব বা লেতেৰা হৈ যাব তেনেহলে কি হব তোমাৰ সেই বহুত মানুহ এনেকুৱা আছে গম পাইছা নাই নদী কাষৰীয়া যে সিহঁতৰ ঘৰ মানে কুঁৱা চোৱা টিউবৱেল চিউবেল সেই তেনেকুৱা ধৰণৰ মানে বস্তু নাই গম পাইছা নাই। যাৰ ফলত সিহঁতে কি কৰে সেই পোনপটীয়াকৈ নদীৰ যিখিনি পানী সেই নদী নদীৰ পানীখিনি এনেতো দেখাতো চফা নিচিনাই লাগে ন নদীৰ পানী খিনি গতিকে সেইখিনিকে তোমাৰ সেই খাবলৈ ব্যৱহাৰ কৰে। বা তোমাৰ অ'! গা ধুবলৈ ব্যৱহাৰ কৰে বা ভাত বনাবলৈ ব্যৱহাৰ কৰে। গম পাইছা নাই? মানে, সেই পানী খিনি মানে, পোনপটীয়াকৈ সিহঁতে খাই থাকে। গম পাইছ নে? যাৰ ফলত, তোমাৰ কি হ'ব? সেই, যিহেতু পানী খিনি তোমাৰ তাত লেতেৰা হৈ আছে ন'! সেই লেতেৰা পানী খিনি কি হ'ব? খোৱাৰ ফলত সিহঁতৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব। যে ধৰি লোৱা সেই এতিয়া কলেৰা গম পাইছা না জইন দিচ সেইবিলাক সেয়া আগতেও বহুত হৈছিলে গম পাইছা নাই সেইবিলাক এটা সময়ত তোমাৰ বহুত মানে, মহামাৰী আছিলে, ডাঙৰ ৰোগ আছিলে! গম পাইছা নে? এতিয়া, তোমাৰ সেই, চিকিৎসা ক্ষেত্ৰতো উন্নত হৈছে কাৰণে বাৰু, এতিয়া অলপ কমিছে। সেইবিলাক গম পাইছা নাই? এতিয়া তাৰ, তোমাৰ তাৰ, চিকিৎসা খিনি ওলাইছে এতিয়া বৰ্তমান। কিন্তু, সেই তেনে তেনেকুৱা ধৰণৰ, তোমাৰ ৰোগ বিলাকে আমাৰ দেখা দিব। মানুহ বিলাকৰ গম পাইছা নাই? আকৌ, তুমি চাবা এই, এতিয়া তোমাৰ ধৰি লোৱা, সেই, লেতেৰা পানী খিনিয়ে, যেতিয়া মানুহে তোমাৰ অ'! গা ধুব বা তোমাৰ, তেনেকুৱা ধৰণৰ কাম কৰিব, গম পাইছা নাই? এতিয়া, কি হ'ব? মানুহৰ তোমাৰ ছালৰ ৰোগেও দেখা দিব। গম পাইছা নাই?
দেখা দিব, হয়। অ'! শুনি আছোঁ। উম!
অ'! গতিকে, তোমাৰ সেই কি হয় আমাৰ? সেই, পানী প্ৰদূষণে আমাৰ স্বাস্থ্যৰ লগতে, কি হয় আমাৰ? পৰিৱেশটো বেয়া কৰি ৰাখে! গম পাইছা নাই? তোমাৰ এতিয়া, বহুত মানুহৰ তোমাৰ অ'! স্বাস্থ্য হানি হোৱা মানে বা বিভিন্ন ধৰণৰ ৰোগ হোৱা মূল কাৰণটোৱে হৈছে, এতিয়া পানী প্ৰদূষণ। ষন গম পাইছ নে? গতিকে, কি কৰিব লাগিব গম পাইছ নাই? আমি সকলো সজাগ হ'ব লাগিব। গম পাইছা নাই? এতিয়া তোমাৰ মানুহ বিলাকে তোমাৰ সেই, এনেকুৱা ধৰণৰ, বেয়া কাম কৰি আছে! মানুহ বিলাকৰ প্ৰথম কথা এতিয়া মানে, শিক্ষাৰ যিটো মান, সেইটো মানে, খুব তলৰ লেভেলত আছে। গম পাইছা নাই? সেইকাৰণে, আচলতে এনে, মানুহ বিলাকে এনেকুৱা ধৰণৰ কাম বিলাক কৰি আছে গম পাইছা নাই? গতিকে, আমি প্ৰ প্ৰথম কথা, তোমাৰ সেই মানুহবিলাকক যিটো শিক্ষা। সেই, শিক্ষাটো আমাৰ উন্নত কৰাব লাগিব আমি সকলোকে। শিক্ষা প্ৰদান কৰিব লাগিব, হয় নে নহয়? আৰু সিহঁতৰ মানে, যিখিনি মানুহে এ, প্ৰদূষণৰ কথাটো বুজি নাপায়! তেওঁলোকক, তাৰ বিষয়ে শিকাব লাগিব হয় নে নহয়? বুজাব লা
হয়!